হেল্ল'। কি কইছ?
এ, আজি কি কিবা স্কুল এখনত পঢ়াবলৈ গৈছিলোঁ তাৰে কিবা কিবি কথা লিখি আছোঁ আৰু।
অ', মই বহি আছো।
ভাত খালি নে?
ভাত খালো, এ গৰু আনি অ', হ'ল, গৰু আনিমগে এতিয়া।
অ', গৰু ওচৰতে দিছে নে কি?
দূৰণিত আছে, বছ
অ', অ'। তাৰপা তহঁতৰ এতিয়া গৰু কেইটা আছে?
গৰু তিনটা আছে, এজনী আহিলে। চেউৰীজনী দমৰা হাল এয়াল দি থোৱা আছে।
অ', মানে তহঁতে দেউৰ এ দমৰা চেউৰী এইবোৰ পুহিছ ন?
অ', গাই গৰু নাই দমৰা এহাল চেউৰি আছে।
তাকে, এইবাৰ খেতি কি কৰিছ? কৰিম বুলি ভাবিছ নে কি?
খেতি কৰিব লাগিব, খেতি কঠীয়া পাৰিলে দুটোপোলা। আৰু তিন টোপোলা পাৰিব লাগিব, কঠীয়া তিয়াই থৈছে।
অ'।
কঠীয়া ধান।
বুজি পাইছোঁ।
খেতি নকৰিলেনো খাম কৰপা, খেতিটো কৰিবই লাগিব।
তাকে, এইবাৰ তাকে কি কি ধানৰ খেতি কৰিবি এইবাৰ?
এতিয়া ৰঞ্জিত কৰিম। টি জেপি, আৰু বৰা, নানিয়া। সেইকেইটাই কৰিব লাগিব। বিধে বিধে ধানবোৰ কৰিলেও বৰ দিগদাৰ হয়, কটা সময়ত বা মৰা সময়ত বৰ দিগদাৰ হয়।
বুজি পাইছোঁ। তাৰপা হেৰি, অ' তহঁতে খেতি মানে কি, তাকৰীয়া মানে বেচিবলে হয়গে নে, নে ঘৰত খাওঁতেনে যায় আৰু?
বেছিবলে হয়গে। বেচিবলে হয়, খাই বৈ বেচো হঁতো।
তাৰপা সেই, তহঁতে চৰকাৰী চাউল পাঅ' নে নেপাঅ'?
পাওঁ, পাওঁ, চকাৰী চাউল পাওঁ পোন্ধৰ কেজি।
হয়।
পাওঁ, দালি, চেনি নিমখো, পাইছিলোঁ, এতিয়া নাই দিয়া। এবাৰ নাই দিয়া।
তাৰপা সেই তহঁতে যে মাজতে মাজুলী ফুৰিবলৈ গৈছিলি
অ'।
তাকে আমিও দল এটা এনেকে লগৰ কেইজনমান আকৌ বাইদেউ কেইজনীমানি তেনেকে আমি লগ হৈ পেলাই মাজুলীলৈ যাম বুলি ভাবিছিলোঁ।
অ'।
তাকে কেনেকে কি কৰি গ'লি পেলাই ক'বি নেকি মানে তেতিয়া আমি সেইখিনি কথা জানিলে তালে যোৱাৰ পৰিকল্পনাটো কৰিব পাৰিম আৰু।
অ', ঠিকেই আছে, উম। বোলে আমি নদী পাৰ হৈ যাওঁ তেতিয়া গাড়ী এখন ল'লে হ'ল বাৰ তেৰজনী ধৰা তেৰজন, ধৰা গাড়ী এখন তেতিয়া নাঁৱতে উঠাই, মেচিন নাঁৱ উঠাই নিব পাৰিব। তেতিয়া ভাল যাবলে, চমু হয় কিন্তু এইপিনে উম, ঢকুৱাখানা হৈ গ'লে দূৰ হয়।
হয়, হয়।
অকমান। সেইপিনে গ'লেও আকৌ হেৰি হয় বা সুদেও বাসুদেও চাই পেলা পেলাই যাব পাৰি।
হয়।
তাত গৈ গোটেইকেইখন বোলে, চাওঁ গোটেইকেইখন সত্ৰত সোমাওঁ, তেতিয়া গোটেইখন সত্ৰত সোমাব পাৰি। দিগদাৰ নাই।
তহঁতে কি কি সত্ৰ চালিগে তাত গৈ পেলাই?
আমি আউনীআটীত চালোঁ, আমি আউনীআটী সোনকালে গৈ পালোগে চাহ খালোঁ। চাহ মিটো খাই পেলাই আমি থান সত্ৰত শৰাই দিলোঁ। দি পেলাই আমি চাৰে বাৰটামানত তাত বহাত ভাত বনাই থৈছে, আমি গৈ খাইছোঁগে চাৰে বাৰটা মানত।
হয়।
তাত খাই বৈ আকৌ জোৰাই সতাই আহিব পাৰি, বোলে কাৰোবাৰ গা চা ধুব লগা হ'লেও ধুনীয়া সুবিধা আছে ধুব পাৰি। থাকোঁ বুলি ক'লেও সুবিধা আছে থাকিব পাৰি। কোনো দিগদাৰ নাই, তাত ধুনীয়াকে থাকিব পাৰি।
অ', তাৰপাছত তহঁতে তাত খোৱা বোৱাবোৰ কি কৰিলি, সত্ৰতে খালিনে নিজেই ৰান্ধি বাঢ়ি পেলাই খালিগে?
আমি সিধা লৈ গৈছোঁ, সত্ৰত দিছোঁ। সত্ৰতে, উম, সত্ৰৰ ভকতে বনাইছে, আমি খাইছোঁ।
মানে তহঁতে কি কি বস্তু খাওঁ নি পেলাই সত্ৰসমূহত যদি দি দিয় তেতিয়া সত্ৰ সময়ত থকা মানুহখিনিয়ে বনাই দিয়ে নহয় জানো।
অ', বনাই দিয়ে, বনাই দিয়ে। আমি পাচলি নিছোঁ, দালি নিছোঁ, আলু, মিঠাতেল এনেকে নিছোঁ নিমখ। তেনেকুৱাখিনি পাচলিও নিছোঁ হত আৰু মানুহো যায়ে পাচলিবোৰ নিছোঁ বস্তুবোৰ। বোলে বাৰজন মানুহক সেইমতে আমি বস্তুখিনি লৈ গৈছোঁ। লৈ গৈ তাত সিধা দি দিছোঁ, সিধা তেওঁ ভকতসকলে বনাইছে।
তাৰপাছত বুজি পাইছোঁ, মানে আমিও ধৰ গোটেইকেইজনে মিলি পেলাই সিধাটো নিম, নি পেলাই য'ত আমি বনাই খোৱা ব্যৱস্থাটো কৰিম, তাতে আমি বস্তুখিনি দি পেলাই খামগে সেইটো কথা বুজি পালোঁ বাৰু।
আ, অ'।
তাকে এতিয়া আমি এতিয়া তহঁতে প্ৰথমতে ক'ৰ পৰা আৰম্ভ কৰিছিলি, তাৰ পৰা ক আ, দি দ্বিতীয়তে কলৈ গৈছিলি শেষত কোন সত্ৰ চাই পেলাই ঘৰলৈ গুচি আহছিলি, সেই বিষয়ে কচোন? যাতে আমিও তেনেকে ধৰ সুবিধা অনুযায়ী যাম আৰু।
আমি ডাইৰেক্ট আউনীআটীলে গৈছিলোঁ। আউনীআটীত সেইয়া বহাতে খাইছোগে বুলি কৈছো। শৰাই চাকি। গোটেইখিনি চালোঁ, আমি পালনামত গৈছিলোঁ। যেতিয়া বজাৰ- সমাৰ পৰা আদি কাৰণ বজাৰত বহুত খিনি আছিলে মানে পাল নামত। তাত আকৌ নামঘৰত, একেবাৰে পালে- পালে নাম গাইয়ে থাকে, গাইয়ে থাকে। তে সেইটোয়ে পাল নাম বুলি কয় বাৰু। একদম জোৰা- জোৰে পাল নাম গাই থাকিব। মানে অকণো ৰেষ্ট নাই, ই জোৰা আহিলে গালে যোৰা আহিলে গালে, তেনেকে মানে ভাগ- ভাগকে গাইয়ে থাকে। একেজনে গাই নাথাকে। এই বোলে এঘন্টা এজনে গালে এজনে এঘন্টা টা, এই কিজনে গালে, তেনেকে গাই থাকে মানে।
তাকে মই এই মাজুলীৰ যি পালনাম, সেই পালনামৰ বিষয়ে শুনিছো। তাকে বহুত ঢেৰ মানুহ আহে, নহয় জানো?
আহে, অ।
অ, মই জনামতে তাৰ মাজুলীৰ সংস্কৃতি চাবলে বোলে বহুত বিদেশৰ পৰাও মানুহ আহে, কথাটো হয় নেকি বাৰু?
দূৰ- দূৰনিৰ মানুহ আহে। এ উম, গাড়ীত লৈ- লৈ আহে, আৰু বোলে আগতীয়াকে থাকিবলৈও আহে বহান। বহুত মানুহ হয়, পাল নামত।
তাকে, এই পাল মাজুলীৰ মানে চামুগুৰি সত্ৰত বোলে, মুখা শিল্পৰ বস্তু বনাই হয়নে কথাটো?
অ, হয়- হয়, মুখা শিল্পৰ বস্তু গোটেইখিনিয়ে বনাই তাত। হয়, গলে মানে মুখা সত্ৰ গোটেই খিনিয়ে চাব পাৰিব, বনোৱা মেলা পৰা ধৰি। গোটেইখিনি সত্ৰ চাব পাৰিব।
অ, বুজি পাইছো বাৰু। তেতিয়া মাজুলীলৈ গ'লে তই আমাৰ লগত আকৌ যাবি নেকি?
যাব পাৰোঁ।
অ, মানে তই গ'লে আমাৰ ধৰ, এতিয়া তইতো এবাৰ ফুৰি আহিলেগে। গতিকে আমাৰ সুবিধা হ'ব।
হয়।
তাৰ পিছত আৰু এটা কথা সুধিম তো, বুলি মই তোক ভাৱি আছিলো।
উম, ক?
তহঁতে মানে মাজতে শুনিছিলো। এ গুৱাহাটীও ফুৰিবলৈ গৈছিলি বোলে।
আমি মাজতে গুৱাহাটীলৈ ফুৰিবলৈ গৈছিলো। অ। চিৰিয়াখানা চালোঁগে
তাকে, গুৱাহাটী ফুৰিবলে কেনেকে কি পৰিকল্পনা কৰিছিলে কিমান মানে মানুহ, কেনেকে গৈ পেলাই কি কি চালি? তাৰ বিষয়ে কৈ আমিও মানে যাম বুলিও থিৰাং কৰি আছোঁ। ক'লে যাওঁ, ঠিক হোৱা নাই এতিয়ালৈকে।
অ, আমি বিয়াল্লিশ জন মানুহ গৈছোঁ। ডাঙৰ গাড়ী এখন লৈ গৈছো। আমি গ্ৰুপটোত চাৰিজনী আছো। চাৰিজনীয়ে গ্ৰুপটো পাতি উলিয়াইছিলো। উলিয়াই মেলি ধুনীয়াকে জাৰ্ণি গুৱাহাটী, তাৰপৰা চিৰিয়া খানা কলাক্ষেত্ৰ‌ এনেকে, আহ, জুবিন ক্ষেত্ৰ, সকলোখিনি চাম বুলি উলিয়াই আছিলো। তাপা তেনেকেই হ'ল, ভাত দুসাঁজ খাইছো। চাহ আমি, বাতত আ ষ্টভ লৈ গ গেছ লৈ গৈছোঁগে। পাছত, তেনেকে বনাও সুবিধা অনুযায়ী। ৰাস্তাৰ কাষত ৰৈ পেলাই, চাহটো তেনেকেই খোৱা হয়। তাপা, ভাতটো আমি সেনেকে তেল ডিপু, তেল ডিপু তে বনাওঁখন যা অনুযায়ী আৰু এনেকেই খাইছো বনাই মেলি।
এই, চিৰিয়াখানাৰ কথা মই আগতেও শুনিছো বাৰু, এই চিৰিয়াখানাত মানে চ চাবলগীয়া ঢেৰ বস্তু আছে, হয় নাই বাৰু?
আছে।
অ', হয়, হয়, আমিও যাম বুলি ভাবিছ চো মানে এতিয়া, মাজুলীলে যাওঁ নে গুৱাহাটীলে যাওঁ, কথাটো ঠিক হোৱা নাই, তহঁতে আৰু আৰু আগতে ক'বালে গৈছিল কিলে আও তেনেকুৱা ভ্ৰমণমূলক জেগা।
অ', গলে ভাল হয়, চিৰিয়াখানাতো আগৰ গতে নাই, এতিয়া ব ভাল কৰিলে চিৰিয়াখানাখন ঘূৰিবলে সময়ও লাগে। হাতত সময় লৈ যাব লাগিব, লৰালৰিকে আমাৰ কম সময় হ'ল আৰু সময়তো, গোটেইখিনি আমি ঘুৰিব নোৱাৰিলোগে। সময় লৈ গলে ভাল আৰু হাতত।
তাকে তহঁতে গুৱাহাটী, মাজুলীৰ উপৰিও কোনোবা বেলেগ জেগালে গৈছিলি নেকি মানে আমি সকলোৰে পৰা সুধি আছো, মানে কোন ক'ত গৈছিলে যাতে আমি এ, ভাল এটা জেগালৈ যাব, পৰিকল্পনা কৰিব পাৰো আৰু
আমি মাজুলীৰ বাদেও, আমি ঢেকীয়াখোৱা নামঘৰ গৈছো মইনাপুৰীয়া এনেকে, আঠখেলীয়া নামঘৰ সেইবোৰো ফুৰি আহিলোঁ। গোটেই বোৰ।
হয়, হয়, যদি আমি যাওঁ, তোকো খবৰ কৰিম, তেতিয়া তইয়ো ওলাবি আমাৰ লগত, তেতিয়া আমাৰো সহায় হৈ যাব ধৰ।
যাব পাৰো।
হয়।
অ'
অ', ঠিক আছে তেতিয়া, মই আমি কেতিয়া যাওঁ কি কথা টোক মই ঠিক কৰি পেলাই কম, কিন্তু তই আকৌ নোযোৱাটো নকৰিবি দেই।
হ'ব বাৰু, যাম খবৰ পালেই হ'ল। হ'ব।